হেল্ল',
অ শুনিচা নে?
শুনিছো অ, কি কৈছা? মই বহি আছিলো চাহ অকন খালো।
অ,
খাই পেলাই মানুহ এজনীয়ে মহোৱা ফুৱাই আছে তাৰপিছত মই বোলো ওচৰতে বহি লৈ পেলাই এ কথা পাতি আছিলো দুইজনীয়ে।
অ-অ কিবা লগাইছে।
উম, মানুহজনীয়ে মেখেলা লগাইছে আৰু। নুন-নুনী মই মোৰ আছে লগাই থোৱা বোৱাহে নাইকিয়া।
কি লগাই থোৱা আছে? ত
মজা
অ মই আকৌ ফোন কৰিছিলো কাপোৰ দুযোৰ লগাই দিব পাৰে নেকি
অ এ কাটি লওঁ গামোচা জুতি কাটি লওঁ তাৰপাছত লগাব পাৰিম আৰু
অ মই বোলো সেই ইমান ধুনীয়া ধুনীয়াকে নুনি বৈ ছে
অ দিবা পিছত সূতা আনি দিবা বম্বাওঁ
অ বোলো কাপোৰ দুযোৰ দিওঁচোন লাগেই নহয় আজিকালি
উম মই হেয় বেচো নহয় কিনি নিিবা
অ বেচেওঁ ন
অ
অ জোৰ কেে বেচে
জু কেেও বেচো চিংগুল কেও বেচো
অ মোক হেই জোৰকেই লাগে বাৰু
আহ
অ এ ৰঙা হলে ভাল হয় আৰু
অ অ মই ৰঙা ব'ম বাৰু পিছতহে বম এতিয়া ৰঙা নবওঁ
অ এতিয়া হে কি কি ৰুঙ লগাব বা
এতিয়া বেনঙুনীয়া লগাম বুলি ভাবি থৈছোঁ
অ অ এতিটা বেঙুনীয়া এযোৰ হলেও দিবচোন ৰঙা পিছত লগালে তাৰ এযোৰ লম
অ অ
অ মোক খবৰ কৰিবচোন মই তেতিয়া সেই পইচাটো দি দিম আপোনাক
আহ
মই সেইটো যতে ফোন কৰিছিলো বো ইমান ধুনীয়া ধুনীয়াকে কাপোৰ লগাইছে
অ অ তেতিয়া নিবা গামোচাও লগাইছিলো গামোচাও থিম বওঁ
গামোচা দিছে নে কেই টকাকে দিছে
এ গামোচা ফুল চাই আৰু
অ ডাঙৰ ফুলো বাচিছে মানে
ডাঙৰ ফুলো বাচিছো অ পাতৰ নাই বোৱা প খোৱা বছো
অ অ মোৰ সেই পাটৰখন ববচোন নহলে অকমান দীঘলকে
অঁ
এই মানুহজনৰ কাৰণে মানুহজনৰ কাৰণে এ পৰক দিয়ক আপ নোও বোৱা কাপোৰৰ দাম ধঢেৰ পৰে বাৰু জানো নহয় এই বোৱা বিলাকে গম পাই কষ্টও আছে নহয় ইমান গৰমতটো আৰু বহুত কষ্ট অ
এ পাটৰ সূতা তোমাৰ যিহে হেৰী অ অকমান খহিবলৈ হলে আউটডাল সেয়ালে মাত্ৰ বিচাৰি নোপোৱাও আৰু
পায় অ আজিকালি সূতাওঢেৰ হ' নহ
ধেৰ দাম ধঢেৰ দাম ৰাম ৰাম নুনী সূতা তোমাৰ ছহেজাৰ তিনিশ সিদিনাখন তাৰিছত আকৌ বোলো টচ বোলো এযোৰ বৈ চামচুোন বোলো পিন্ধিবলৈ তেনেকে বুলি ভাবিলো তাৰ পাছত ৰু আই দহ হোজাৰ
অ তটচও লগাব
অ তছ মানে মই এনে ঘৰতে বোলো মেখেলা এখন বৈ চাম আৰু মানে পিন্ধিবলৈ কাৰণে এখনতে দু অ নাই এখন কেন ব
এখনকেতো বব নোৱাৰি অ জোৰ কৰিব
জোৰ নকও এখন কেে দুখন তাৰমানে দুখন লগাব লাগিব ব তোমাৰ ধৰাচোন এপোৱা আনিলে দীঘে বানীয়ে দুখন ধুনীয়াকে ওলাই যাব চাদা তেনেকে বুলি ভাবিছিলো তাৰপিছত যেতিয়া দহ হাজাৰ বুলি শুনিলো মই বাদ দিলো দেই
হয় হয় ঢেৰ দাম পায় আৰু কষ্ট আছেই বোৱা
উম
তাকে বুজি পায়
নহয় মানে কি লোকে আধি দিলে বোলে ইমান হেৰি নহয় নিজে পইচা আনি পেলাই বলে বহুত হেৰি হয় চাম
অ মই সেই আধিকেই বব তেতিয়া মোৰ যোৰ অ মই ৰঙা দিম তেতিয়া অ হয় হয় আজিকালি যিহে
অ আকৌ ছোৱালী জনিলে পাব লাগে কেন
নহয় আপুনি যদি আপোনাৰ দিগদাৰ হয় বাৰিষাো গ'লেও যাওক তাৰ পিছত হলেও হ'ব মোক এতিয়াই লাগে বুলি কথা নাই
অ অ বাৰিষা এনেও লব বাৰু বাৰিষাই গামোচা যদি থাকিবই
অ অ এ গামোচা সৰহকে লগাই আছে
গামোচা সহকে লগাইছো গামোা আকৌ পথাৰলৈ যাম নহয় পথাৰ অ পথাৰলৈ যোৱ কেইদিনত যাওকচোন তাত চাত ববলৈতো নাপাও
অঁ হয়তো।
উম সেইটো কাৰণে, উম লগাই থৈছো মানে আকৌ উদ্যমিতাৰ দি উঠা থাকিলে মোৰ তাতো খাল অ চাৰ্ভে কৰিবলে, অ চাৰ্ভে কৰিবলৈ আহিলে আকৌ তাঁতশালযোৰ দেখি থিকিব লাগিব নহয়, বেলেগৰ তাঁতশাল মই ফাঁকিকে কবও নোৱাও দিবও নোৱাও।
নহয় দেখুৱাবও নোৱাৰি নহয় জেগাকন একেই হব লাগিব, অ জি পি এছত মায়ে। হয়।
লগাই বাৰিষাতো এই গামোচা জুতিয়ে যাব তাৰ পাছতে আকৌ চাদৰ মেখেলা লগাম আও, এ মোৰ লাভো হৈছে আকৌ। মোৰ লাভ ভু হৈছে সেই দহ হাজাৰটোৰ পৰাই ধৰা তাঁতশাল মই এতিয়ালৈকে এ তিনি জুত তিনিজুতি বলো মানে সেই তিনি জুতিত ধৰাচোন গামোচাও বলো বিশখন বিশখনৰ দহখন নিলে দহখন মোলৈ থাকিলে নে, মই তিনিশকে বেচিলো কিমান ট-
হয় হয় এই ভালেই কৰিছে এইবোৰ সেইবিলাক কামতে ব্যৱহাৰ কৰিব কৰিব লাগে হয় নহয়?
অঁ টাইমে নাই মানে ঘূৰি ফুৰিবলে সম
আৰু আপুনি ঘূৰি ফুৰিলেনো কি পাব হয়নে এতিয়া যেনে হলেও তাঁতখন লগাই থৈছে অকণমান বৈ হেৰি কৰিলেও
অণ ঘৰখনত চোৱা-চিতাও হৈছে গৰু গাই কেইটা চোৱা-চিতা ল'ৰা ছোৱালী না থাকে মানুহ
সেইটোৱে অ আপোনাক সেইটোৱে আপোনাক মানুহজনে নোখোৱা নেমেলাকে থ পইচা হেৰি নকৰে কিন্তু তথাপিতো নিজৰ আপুনি নিজৰ খৰচ এটাকে লাগে হয় নহয়?
মই শুই বহিহে থাকিলোহেঁতেনে। এনেহে থাকিলোহেঁতেনে হাতৰ বিদ্যাটো আছে যেতিয়া কি আও কৰি থাকোচোন মোৰো লাভ হৈছে ঘৰখনৰো লাভ। হৈছে।
লাভ হৈছে হয়তোন আপুনি এতিয়া ছোৱালীজনীলৈও ৰাখিব পায়িছে
ৰৈছে বা
ৰৈছে অঁ তোন।
ছোৱালীজনীলৈ এযোৰ মোলৈ এযোৰ হলেই, সেই যে যদি প্ৰত্যেকবাৰ যদি দুযোৰ দুযোৰ ৰৈ যায়
অ অ তাৰ উপৰি বেলেগক দিয়াখিনি আছেই উম হয় হয় লগাই থাকিব লাগে তাঁতখন
অ
বাৰিষা হলেও ধৰক মাজে মাজে অকমান বব পাৰিব নহয় লগাই থব আৰু
অ তাৰ পিছত খোৱা বোৱা হ'ল?
খোৱা বোৱা কৰা নাই হেৰি বনালো ছোৱালীজনী ইছ কুলৰ পৰা পোৱাহি নাই তাৰ পা ছোৱালীয়ৰ চাৰে বাৰটাত ছুটি হ'ব তাপা মইও ওলাইছো। মানে হেৰি এই বজাৰ এটা কৰিবলৈ যাম।
অ'। অ' ছোৱালী আনাও হ'ব অ', অ।
বাহিৰে বাহিৰে বজাৰ অকণ কৰিমগে।
অ' অকলে যাবা নে মালিকো যাব? অ'।
দুইজন ওলাইছো হেতু তাৰ মানে আমি এই সেইখনৰ পৰাই বজাৰ কৰো অকমান সস্তাও হয়। এ' দালি চেনি নোপোৱাই হলো যে?
লি, চেনি ভোট দিয়ালৈকে দিলে আৰু
তাৰপা সেইটো কাৰণে বোলো সেই আকৌ এতিয়া নাইকিয়া হ'ল। যে লৈ আহোগে তাৰপা তাইক অনাও হ'ব বাহিৰে বাহিৰে যাম আৰু
অ'।
ৰাতিপুৱাতে জল- পান খাই ললো এতিয়া বনাই মেলি মা হঁতে খাব। আমি আহি খামহি,
অ', অ। অ', গাখীৰ পানী ঘৰত আছে?
গাখীৰ আছে গৰু এজনী গাখীৰ।
অ', কিমান মান ওলাই?
এ' বেছি নোলাই এক লিটাৰ কেতিয়াবা হয় কেতিয়াবা নহয়।
অ', ঘৰতে খাই চলি থাকিলে হয় অ'।
কৰ আছেনে?
আছে আছে আমাৰ এইয়া জগিছে বেছি দিন হোৱাই নাই এ' এমাহ হ'ব হৈছেহি আৰু
অ', অ জাৰ্ছী নেকি?
ৰ্ছী নহয় বাৰু লোকেলে।
অ', আমাৰো নহয় বাৰু কিন্তু হেই এই পোৱালিটোহে বেজি দিয়া।
অ',।
বেজি দিয়া পোৱালি, পোৱালিটো দেখিলে ধুনীয়া।
অ' তোমালোকৰ বেজি দি আছে আকৌ।
বেজি দিছিলো, বেজি দিছিলো অ'। বেজি দিয়া পোৱালি।
অ' এ নহয় বেজি দিয়া গৰু মানে কি? ঘাঁহ পানীটো সৰহকে লাগে। উ'ম আমাৰ আকৌ তেনেকে ঘাঁহ পানী নাই
পানী হয় অ' এতিয়া বাৰিষা মাই ইয়াতো ৰাখিবলৈ দিগদাৰ আৰু
এই আমাৰ পানী মানে এতিয়া তোমাৰ মানুহে মাঠি ৰুই দিব, এতিয়া ঘৰতে গৰু ৰখাব লাগিব। সেইতকে খেৰ ঠিকছে ঠিকছে থওঁ।
অ 'আমাৰো নহয় খেৰ তাৰপাছত আকৌ কলপাত দানা তেনেকে খাইয়ে থাকে আৰু বাৰিষা দিন কেইটা
দানা দিব লাগে সিজাই
অ' আমাৰ সেইটো কাৰণে গৰু এজনীয়ে এতিয়া বাৰিষা ফালে এজনীহে ৰাখিম গেছোগে গাখি থকা জনী
অ 'এনে সৰহকে আছিলে নে কিনো এইখিনি বেচি দিবা নে কি?
মা মতে বেছিবলৈ মন নাই যেনিবা। এ এ গাখীৰ এৰাজনী গা ভিনী বুলিও কৈছে।
অ'
চিবলৈ মন নাই কিন্তু আকৌ ৰাখিবলৈও দিগদাৰ হয় যে বাৰিষা
অ' সেইটোয়ে আকৌ কষ্ট হয়। আকৌ এ! হেৰি কৰিবা ৰখা বাহাত নতুবা হেৰি আকৌ ঘাঁহটোক কিনি পেলাই কোনোবা মানুহক দিবলৈ ক'বা।
অ' সেই কি আমাক সেইটো চাইডে পায় আৰু তেনেকে ঘাঁহ কিনিবলৈ।
উ'ম। সেই ঘাঁহটো কিনি পেলাই ঘৰত দি দি দিলে। তেতিয়া ধৰাচোন দানাকণো যদি খুৱাই দুপৰীয়া সেই দে ৰখালে আকৌ পিছত গাখীৰ। এখন দুইটা দুইজনী গৰুৱৰে গাখীৰখন হলে কিমান কজোৱা এটা মৰি থাকে হাত খৰচটা ওলাই থাকে।
ওলাই থাকে, ওলাই থাকে।
অ', মই এতিয়া কহে জাননে বোলে তুমি নিজে বেছি ব কৰ ল'ৰা ছোৱালীক অকনমান অকমান খোৱাবা। খিনি বেছি বা আমাৰ নাতে জানা নাই আমাৰ নাতে আমাৰ নেখায় মোৰ নাপায় কি হয় এ উ'ম পতকে কোনোবা এটা আহিল ঘৰ পৰা গাখীৰকন থাকি লাল চাহ দিবলৈ মন।
অ সেইটোৱে বাও। সেইটোৱে আকৌ গাখীৰকণ থাকিলে কোনোবা আহিলে বাহ জলপান কেইটামান দিব লাগে।
অ'জপান অকন দিবলৈও ভাল লাগে নথকাত নাই থকা তাত আছে যেতিয়া দিওঁ চোন
অ 'গাখীৰ আছে নাই বুলি সোধাৰ লগে লগে আছে বুলি কোৱা পিছত বাৰু কেনেকুৱা লাগে।
অ 'জোপুহাখন জোপা অকনকে খাই যাওক বুলি ক'বলৈও ভাল
হয়- হয় পাই উম বাৰু ঠিক আছে হ'বচোন অ অ হ'ব দিয়ক মোৰ মানে যাবলৈ ওলাইছিলো।
অকণমান পিছত এতিয়া ফোনটো কৰিবা।
আহ অ হ'ব হব আহ।